অ', আছোঁ এ অফিচৰ বাহিৰত আছোঁ।
অ', হয় নেকি, খবৰ ভালনে?
অ', ভালেই।
অ', মইও ভাল দিয়া। আৰু কি আজি কি মই এনেই বহি আছোঁ দিয়া এ ৰিলচ চাই আছিলোঁ।
অ'।
আৰু তোমাৰ এই কি কয়? অ, মানে ৰাতিপুৱা কি খালা?
ৰাতিপুৱা এই চাহ বিস্কুট খালোঁ।
চাহ বিস্কুট খালে নেকি অ হয় নেকি। মই এই তোমাৰ এই মইও চাহ বিস্কুটেই খালোঁ।
অ
অ আৰু কি কয় তোমাৰ এই মানে বহি আছিলো বাহিৰত বতাহ দি আছিল। আছে ন সেইকাৰণে বাহিৰত বহি আছোঁ আহ। উম-উম হয় গৰমো কম দিছে। আজি সেইকাৰণে অঁ-অঁ ঠিকে কলা উম মা - ত গৰম হৈছিল কালিটো বহুতেই গৰম দিছিল আজিতো ঠাণ্ডা আছে বতৰ -
অ আজি ঠাণ্ডা আছে অ মানে বৰষুণ-বৰষুণ দিব নেকি।
তোমাৰ এই চানডেও কাম থাকে নেকি?
অ মোৰ চানডেও কাম থাকে মোৰ মানে ৰেগুলাৰ হয়।
অ-অ আচ্ছা ঠিকেই হয় ৰেগুলাৰ কৰাও কিছুমানে তোমাৰ তোমাৰ এই স্কুল ছুটি দিলে নে তোমাৰ - গৰম বন্ধুৰ অঁ-অঁ আৰু এমাহ বন্ধ দিলে ন?
এই মাহ বন্ধ দিছে আগষ্টত খুলিব এতিয়া আকৌ।
অ আগষ্টত খুলিব এনে স্কুল মিচ কৰি আছানে?
নাই-নাই মিচ কৰা নাই মই চব একেলগতে কৰো। অ-
মানে অ হয় নেকি মানে এনে তোমাৰ মানে এনেই আৰু স্কুলৰ মনত পৰিছে নে নাই ইমান এতিয়াতো যোৱাই নাই বন্ধ -
অ পৰে মোৰ মানে মোৰ - বা যিমান টেনচন আছে মই স্কুলত যাই পাহৰি যাওঁ মানে। ফ্ৰেণ্ডৰ লগত থাকি অ স্কুল স্কুলতো মানে ভাল অ লগ বহুত আছে আৰু আমাৰ টিচাৰ্ছকেইটাও বহুত ফ্ৰেণ্ডলি না তোমাৰ আমি। টিচাৰ্চ লগৰকেইটাও কথা পাতি ল'ব।
অ হয় নেকি মোৰো আগতে স্কুলৰ টিচাৰ্ছ বহুত ফ্ৰেণ্ডলি আছিল। আছিল বহু ভাল আছিল মানে এতিয়া মনত পৰে আৰু
আমাৰ মোৰ চাইন্স মেমে তাতে আছে আহ, মানিছা মেম। আহ আৰু আমাৰ দিনেশ্বৰ এটা আছে বহুত মানে ভালে-ভালে আমাৰ কথাকেইটা বুজি থাকে মানে।
অ, হয় নেকি, ভালকে মানে এনে তোমাৰ কি চাবজেক্ট ভাল লাগে তোমাক?
মোক আহ মোক চাবজেক্ট তোমাৰ ইংলিছ ভাল লাগে। আৰু অ এছেট্ৰি ভাল লাগে আৰু তোমাৰ অ মোৰ - আহ কম্পিউটাৰ ভাল লাগে।
অ হয় নেকি তোমাৰ লগত ৰেগুলাৰ হয় নেকি ক্লাছ
অ ৰেগুলাৰ হয় মানে আমি আমাৰ মৰজিদি হব পাৰে আমি ক্লাছত যাব পাৰো নাযাব পাৰো।
অ সেনেকুৱা ন কেইটা ষ্টুডেন্ট আছে এনেই
মোৰ আমাৰ ক্লাছত কম চে কম - ছিক্সটি এইট ছিক্সটি নাইন মান হব -
অ ছিক্সটি এইট ছিক্সটি নাইন ষ্টুডেণ্ট আছে ন আমাৰ বহুত আছিল তোমাৰ হাণ্ড্ৰেডমান আছিলে ষ্টুডেণ্ট -
অ নহয় আছিলে আমাৰ ক্লাছ এইটত বহুত ষ্টুডেন্ট আছিল হাণ্ড্ৰেড - চে ওপৰ আছিলে এ স্কুল বহুত চেঞ্জ কৰিছিল। আমাৰ মানে দুটা স্কুল আছে আমাৰ বি ডি মডিত আছে, তাৰ ডি ড মত আছে। ত বাকী আহ বাকী ষ্টোডেটেনইটা মানে দি দিয় দি। বিদ্যা মন্দিৰও ট্ৰানঞ্চফাৰ হৈ যায় ন অ সেইকাৰণে। ষ্টুডেণ্ট গিটাও আাৰ কম হৈ যায়।
উম উম হয় সেইটোতো হয় মানে ভাল মানে এনে তোমাৰ স্কুলত মানে বহুত লগ হলে ভাল। লাগে ন।
অ-অ, বহুত লগ হ'লে, ভাল লাগে অকমান।
লগ আছে নে? নে কেইটামানে আছে।
ন আছে বহুত আছে, মোৰ-মোৰ বৰবাৰীত। বহুত আছে, আৰু স্কুলতো বহুত আছে।
অ, হয় নেকি মানে একে-একে ক্লাছৰ হয় নে? বেলেগ-বেলেগ ক্লাছৰো আছে?
একে ক্লাছৰ, বেলেগ ক্লাছৰ, বাহিৰতো বহুত আছে মোৰ।
অ হয় নেকি?
মোৰে পাথৰ শৰীৰ নাৰেংগী।
অ-অ, হয় নেকি? অ, হয় নেকি। অ, সেনেকুৱাতো উম' সেনেকুৱাতো ভালে হয়। তোমাৰ এ জাগা মানে ফ্ৰেণ্ডবোৰ বৰ থাক বহুত বেছি থাকিলে ভাল হয় কিন্তু। ন, উম' অ, কি কিবা হ'লে মানে, এনেই কেতিয়াবা এনেই কল- চল কৰিলে আৰু হেল্প ত কৰে ন, ভাল লাগে সেনেকুৱা। উম' এনে তোমাৰ কাৰণে এনেকুৱা আছে, তোমাৰ কোনো অ, ফ্ৰেণ্ড যে এনেকুৱা কোনো কথা-চথা নাপাতে, আজি কালি।
নাই, এনেকা ফ্ৰেণ্ড এতিয়াতো বৰ্তমান নাই। মানে ক'ব গ'লে আমি এনেকে মানে, কথাটো মানে ল'ৰাকেইটা আমি এনেকে কথা পাতো মানে। আহ, যেতিয়া মজিৰ হ'ল কই ফোন লগ কাই দিয়া সুধিলেও ক'ত আছা? কি কৰি আছা? নহ'লে কথা নাপাতো আমি।
হয় নেকি, আমাৰো এনেকুৱা হয় আৰু আমিও মানে, তোমাৰ স্কুল মানে শেষ খোৱাৰ পিছতো মানে এতিয়াও কথা পাতোয়ে, সদায় কল কৰি থাকো। লগো কেতিয়াবা ঘৰত-ঘৰলৈও যাওঁ, মানে মোৰ এজনী ফ্ৰেণ্ড আছে। তাই মোৰ ঘৰলৈ আহে, মই তাই ঘৰলৈ যাওঁ। আৰু ভাল লাগে এনেকুৱা ঘৰত যাই কিনে, কিবা-কিবি আমি বনায়ো খাওঁ।
অ-অ।
উম নাই ফুৰিব চুৰিব যাও ন। ভাল লাগে এনেকুৱা স্কুলৰ ফ্ৰেণ্ডৰ লগত ফুৰি উম উম।
অ তাতে মোক ফুৰিবলৈ বহুত ভাল লাগে মানে।
উম উম হয় ভাল লাগে আৰু কেতিয়াবা এনে স্কুলৰ ফ্ৰেণ্ডৰ লগত মানে লগতে মিলি। প্ৰজেক্ট চজেক্টও বনাইছিলানে?
অ বনাইছিলো মই এই। এ আপ্ৰিলতে বনাছিলো আমি। এ চাইন্স এভিকচন হৈছিলে আমাৰ। অ, তাতে বনাছিলো আমি। অ, ইলেক্ট্ৰিক, অ, ইলেক্ট্ৰিক ডিভাইচ। সেইবিলাক বনাইছিলোঁ আমি।
অ, হয় নেকি, কিহৰ ইলেক্ট্ৰিক ডিভাইচ বনাইছিলা?
এইটো তোমাৰ এই ৰ'দ-ৰ'দ। অ, যেনেকে তোমাৰ হৈ গ'ল, ৰং চাইডে দি যি গাড়ী আহি আছে। অ, ৰং চাইড দি যি গাড়ী এ সেইবোৰ এইটো গাড়ীৰ টায়াৰ টো মানে অটমেটিক পামচাৰ হৈ যাব মানে।
অ, এনেকুৱা হয়, এনেকুৱা হয় নেকি?
অ হয়, এনেকা হয় মানে, এটা বস্তু থাকে মানে তোমাৰ এই ৰাস্তা তাত মানে এনেকা, আহ, কেনেকে কম আৰু বুজাই মানে, এতিয়া তোমাক আহ এই বস্তুটো মানে শুই থাকিব। এইটো তুমি চিধা যোৱা, গাড়ীতো মানে চিধা যাব। তাৰে একো নহয় বা ৰং চাইডে দি আহা গাড়ীটো, তাৰ টায়াৰটো পামচাৰ হৈ যাব।
অ, যোনে মানে ৰং চাইডে দি আহে যে
উম-উম
অ, সেইটো মানে গাড়ীটোৰ টায়াৰ পাম -পামচাৰ হৈ যায়। অ-অ। অ, এনেকুৱা ভাল লাগে। তোমাৰ স্কুলত বহুত কিবা-কিবি এনেকা এক এক্সপেৰিমেন কৰা প্ৰজেক্টবোৰ দিয়ে ন, এইবোৰ ভাল লাগে কিন্তু, মেম হতে শিকাই দিয়ে নে?
না-না আমি নিজে কৰো মানে, আমি, আমাৰ বাহিৰৰ পৰা মানুহ আহে। চাব কাৰণে আ অ আৰু আমাৰ এই অসমীয়াৰ অ ফিল্ম এক্টৰ্ছ কিতাও আহে এ তুমাৰ এ জিলেলে জিলেলে গোৱা ছিংগাৰটো আহিছিলে আমাৰ
অ হয় নেকি অ কিবা এনে ফাংচন হলে ডান্স চান্স কৰা নে?
অ আমাৰ ফাংচন হৈ থাকে আমাৰ এতিয়া ফিফটিন আগষ্ট আহিছিল তাতো ফাংচন হ'ব আমাৰ তাৰপিছত আমি টিচাৰ ডে ফাংচন কৰোঁ।
অ মানে কি ডান্স চান্স কৰা নে কি বা নাটকো কৰা?
ডান্স কৰো ড্ৰামা কৰো।
অ কিহৰ কি হয় এনে আগতে কৰিছিলানে?
আগত মানে এতিয়াও কৰো কৰ
অ হয় নেকি মানে কি কিহৰ মানে কিহৰ ওপৰত?
মানে ষ্টুডেন্ট আৰু টিচাৰৰ মানে কমেডি কৰোঁ মানে আমি ড্ৰামা টাইপ কৰোঁ তাৰপিছত তাতে ডান্সো থাকে মানে
অ সেনেকুৱাও ভাল লাগে কিন্তু
ভাল লাগে
উম উম সেনেকুৱা ভাল লাগে চব মানে চবৰ লগত কৰা ছোৱালী ল'ৰা ছোৱালী চব গোটেই মিলি কৰা ন স্কুলৰ
আমাৰ
অ গ্ৰুপৰ লগত কৰা অ সেনেকুৱা ভাল লাগে এনে অ গান চান গোৱা নে? স্কুলত
অ গান গাও গান গাও অ
অ কেতিয়াবা এনে প্ৰাইজ চাইজ পাইছিলা?
অ পাইছোঁ মই ফাংচনো কৰিছোঁ তিনিটামান বাহিৰত বিহু ফাংচন হ'ল আমাৰ এই তোমাৰ আম তলত হৈছিল এটা আৰু এটা তোমাৰ নুন মাটিত হৈছিল আৰু এটা বেল তালাধ হৈছিলে।
অ হয় নেকি তোমাৰ এই স্কুলৰ পৰাই লৈ গৈছিল নে
নহয় নহয় নহয় স্কুলৰ পৰা লৈ যোৱা নাই আম আমাক আমাক মাতিছিলে অ মই মোৰ মই ওচৰত মোৰ এটা ফ্ৰেণ্ড আছে আমি দুটা মানে গান গাওঁ মানে জুবিন দাৰেই গান গাওঁ
অ অ সেনেকুৱা তোমাৰ এই আগতে মোৰ মানে এটা কথা মনত পৰিল মোৰ লগৰ জনী মানে মই আৰু তাই মানে মিলি আমি এটা বিহুৰ ফাংচন হৈছিল তাত তেতিয়া যাই কিনে আমি টিচাৰ আৰু মানে টিচাৰ আৰু ষ্টুডেণ্টৰ ড্ৰামা কৰিছিলোঁ। ইমান মানে হাঁহি উঠি আছে মানে এতিয়া ভাবি কিনে মই স্কুলত ড্ৰেছ পন্ধিছিলো আৰু তাই মানে শাৰী পিন্ধি কিনে আৰু তাই চশমা চশমা পিন্ধি গৈছিল। আৰু আৰু মাইকত মোক কৈছিল যে ক, খ, গ ক'বলৈ তেতিয়া মই ক খ গ ঘ পঢ়িছো অ আ পঢ়িছোঁ, হু হু হু
এইটো ক'ত হৈছিল ফাংচনটো ফাংচনটো ক'ত হৈছিল?
তোমাৰ এ মানে এ মানে তোমাৰ এ কি কয় বাঘৰবাৰীৰ ফালে হৈছিলে।
অ বাঘৰবাৰী
অ অ তাতে হৈছিলে তেতিয়া উম উম বিহুৰ ফাংচন হৈছিল তেতিয়া কৰিছিলো সৰু থাকোঁতে কৰিছিলো আৰু মানে সেইবোৰ এতিয়া মনত পৰে আৰু
সৰু থাকেতে মানে যিটোনো এটা কৰা যায় আৰু তোৰ মানে লাষ্টত যে ডাঙৰ হয় গম পাই অহ কি কৰিছো
উম উম হয় তোমাৰ এনেকুৱা আছে নে কিবা মেমৰি আগৰ সৰু থাকাতো?
অহ আছে মোৰ মানে মই কি কৰিছিলো অহ আমাৰ আমাৰ ডান্স আছিল কপাল ডান্স মই মোৰ মোৰ কাপালটো বেলেগৰ লগত গুচি গ'ল মই চিংগলে কাপাল ডান্স মাৰি আছো ম মই ৰখি যোৱা নাই অ মই ৰখি যোৱা নাই মানে মই নিজে ৰাান মাৰি আছো এইটো মোৰ মানে গুচি যোৱা নাই নে তাৰ মানে আমাৰ টাইত অহাৰ টাইমটো হৈ গল এতিয়া ডান্স কৰাৰ টাইমটো হৈ গ'ল মানে ডান্স কৰা হৈ গ'ল আৰু মানে টাইমটো হৈ গ'ল গান টো বাজি গ'ল তাৰপিছত মোৰ কাপালটো আহিলা মোৰ পাৰ্টনাৰটো অহ পাৰ্টনাৰটো এতিয়া আহিবতো নোৱাৰে মই মাজত আছিলো সেইকাৰণে মোৰ পাৰ্টনাৰটো মোৰ চাইডৰ লগৰ কেইটা গুচি গ'ল
অহ হয় নেকি অহ
নোৱাৰো উম উম চব মানুহ হাঁহি আছে মই মই নিজে ডান্স কৰি আছো অহ তাতে মানে বহুত মানে অহ পাৰ্টনাৰ কেইটাক এনেকে হাতে দি সোমাব লাগে লাগিব মানে ধৰিব লাগে মই নিজে নিজে কৰি আছো মানুহকেইটা মোক চাই হাঁহি আছে
অহ মানে হু ফেহু মই সেনেকুৱা কোনোবা কৰেচোন এনেকুৱা হয় এটা ডান্স তোমাৰ এনে ছিংগলৰ কৰা যায় সেনেকুৱা ডান্সব থাকে কিন্তু তোমাৰ মানে মিলা নাই আৰু চবেই এনেকুৱা তেনেকুৱা পাৰ্টনাৰৰ লগত কৰি আছিলা আৰু তুমি অকলে কৰি আছিলা যে
অহ এইটো টাইমত মানে মই সৰু আছিলো ন মই বুজি পোৱা নাছিলো মই অহ মই ৰখি যাওঁ নহ'লে তেওঁ মই উওলাই যাওঁ মই কৈ দিলো এইটো মোক মনত আহে আৰু
উম হয় তাকে তোৰ বহুত কিবা কিবি আগৰ দিনতো মনত আহে ন মনত পৰে আৰু হাঁহি উঠি যায় কেতিয়াবা উম হয় ঠিক আছে দিয়া ভাল লাগিল কথা পাতি দিয়া ৰাখো উম